হেল্ল'! উম, শুনিছো ক।
কি কৰিছ?
এনেই আছো আৰু বহি। কিনো কৰিবি, তই কি কৰিছ?
ময়ো আছো এনে বহি ৰ। বাকী কিবা খালি?
নাই খোৱাই নাই। তইটো জানই মইনো ক'ত গধূলি চাহ খাওঁ। তই?
নাই, ময়ো খোৱা নাই। বাকী ঘৰতে?
উম, ঘৰতে। তোৰ খবৰ বাকী ভালনে ঘৰত?
অ', ভাল ভাল। তোৰ ভাল নে?
উম, আছে ঠিকেই আছে।
ব্যস্ত আছ নেকি তই?
নাই ব্যস্ত। এতিয়াতো মোৰ তইতো মোক নুসুধিবিয়ে ব্যস্ত কথা। এতিয়াই ব্য স্ত নাই আৰু দে। এনেই আছো ঘৰত বহি ক কি।
এই নহয় চা আ উম, সত্ৰ-সংস্কৃতিৰ কথ সত্ৰ-সংস্কৃতিৰ বিষয়ে মানে অলপ এনেই তোৰ লগত কথা পাতো বুলি ভাবিছো।
উম, সোধ সোধ।
অহ, ক'ব গ'লেতো সত্ৰ-সংস্কৃতি অসমৰ গৌৰৱৰে এক অন্যতম মানে আমাৰ বহুত আমাৰ বাবে গৌৰৱৰ বিষয় ন। ত' তই সত্ৰ বুলিলে এনে কি বুজ?
ত' মই যদি ক'বলৈ যাওঁ সত ত্ৰ হৈছে ধৰ্ম, শিক্ষা, সাহিত্যিক, সংগীত নৃত্য। আৰু মানে সংস্কৃতি সংস্কৃতিৰ এক কেন্দ্ৰ বুলি কয়। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ প্ৰধান শিক্ষক শিষ্য মাধৱদেৱে এই অসমৰ সত্ৰ-সংস্কৃতিৰ বিকাশ ঘট টাইছিল সেইখিনিয়ে আৰু।
আচ্ছা। এনে সত্ৰ-সংস্কৃতিৰ আৰম্ভণি ক'ৰ পৰা হৈছিল মানে কেনেকৈ হৈছিল?
শংকৰদেৱে তোৰ একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰা সময়ত তোৰ বিভিন্ন ঠাইত সত্ৰ প্ৰতিষ্ঠা কৰিছিল। আৰু ইয়াৰ জৰিয়তে ধৰ্মীয় শিক্ষাৰ লগতে সামাজিক আৰু সংস্কৃতিৰ বস্তু মানে এইবোৰ লাভ কৰিছিল।
অ', বুইছোঁ আৰু তই এনে, অহ, সত্ৰৰ মূল উদ্দেশ্য কি বুলি ভাব বাৰু?
তোৰ ক'ব গ'লে ভক্তি নৈতিক শিক্ষা সমাজত একস্থাপন আৰু অসমীয়া সংস্কৃতিক সংৰক্ষণ কৰাই সত সত্ৰৰ মানে মূল উদ্দচ উদ্দেশ্য বুলি ভাবো আৰু মই।
অ', তই ঠিকে কৈছ বাৰু। বহুত ভালদৰে মানে বুজাইছ কথাবোৰ। আৰু এনে সত্ৰত কিবা মানে কেনে ধৰণৰ কাৰ্যসূচী অনুষ্ঠিত হয়?
তোৰ ক'ব গ'লে আম নাম প্ৰসংগ তাৰপিছত বৰগীত তাৰপিছত ভাওনা তাৰপিছত নাটবোৰ তাৰপিছত ধৰ্মীয় আলোচনা তাৰপিছত উৎসৱ আৰু তোৰ বিভিন্ন সংস্কৃতি অনুষ্ঠান অনুষ্ঠিত হয়। বাকী মই এতিয়া তোক এটা প্ৰশ্ন সুধো নেকি?
উম, ক।
এনে সত্ৰ সংস্কৃতিয়ে অসমীয়া সমাজত কি প্ৰভাৱ পেলাইছে, তই কি ভাব?
উ এইটো বাৰু এটা ভাল প্ৰশ্ন সুধিছ দেই। আহ ক'ব গ'লে চা সত্ৰ সংস্কৃতিয়ে অসমীয়া ভাষা তাৰপিছত সাহিত্য, সংগীত নৃত্য, নাট্য কলা, আৰু ক'ব গ'লে সামাজিক ঐক্য গঢ়ি তোলাত অ' অপৰিসীম ভূমিকা পালন কৰিছে তেওঁলোকে।
হেল্ল' অঁ, অঁ, কক, কক।
আৰু তই এনে কচোন সত্ৰীয়ানৃত্যৰ বিষয়ে অলপ?
ত সত্ৰীয়ানৃত্য সত্ৰৰ পৰম্পৰা বুলিয়ে কয়। আৰু ভাৰতৰ তোৰ সাংস্কৃতিক নৃত্য সমূহৰ ভিতৰত অন্যতম বুলিও কোৱা হয়। বাকী তই কচোন বৰগীত মানে কি বুজ?
বৰগীত ক'ব গ'লে বৰগীতটো শংকৰদেৱে আৰু মাধৱদেৱে ৰচনা কৰা এটা উম ভক্তিমূলক গীত, য'ত যিবোৰ মানে আজিও সত্ৰ আৰু নামঘৰত আমি অ' দেখিবলে পাইছোয়ে পৰিবেশন কৰা হয়ে। ধৰ আৰু তই ক এতিয়া ভাওনা কিয় ইমান জনপ্ৰিয় বাৰু?
তোৰ কবলৈ গ'লে ভাওনা হৈছে ধৰ্মীয় আৰু নৈতিক শিক্ষা প্ৰদানৰ এক অভিনৱ নাট্য ৰূপ বুলি কোৱা হয়। তোৰ ইয়াৰ জৰিয়তে মানুহে আনন্দৰ লগতে শিক্ষাও লাভ কৰে। আৰু ভাওনাটো এনেকুৱা হৈছে আৰু তইতো জানই আমাৰ অসমৰ মাজুলীত বহুত ডাঙৰকৈ হয় ভাওনা। তাৰপিছত কয় আৰু বহুত মানে বাহিৰৰ পৰা মানুহবোৰে চাবলৈ আহে। ত' বহুতে বেছি আমাৰ ইয়াত ফেমাচ আৰু ক'বলৈ গ'লে আৰু আনন্দও লাভ কৰে মা নুহবোৰে আৰু যিবোৰে ভাওনা কৰে সেইবোৰোও আনন্দ লাভ কৰে সেইটোকে কয় আৰু। সেইকাৰণে জনপ্ৰিয় ভাওনা আৰু চাইও ভাল লাগে। বাকী মই তোক এটা সোধো এতিয়া এনে অসমৰ কোন কোন ঠাইত বিখ্যাত সত্ৰ আছে তই কচোন ক?
উম, চা হেৰি আউনীআতি সত্ৰ আছে কমলাবাৰী সত্ৰ, তাৰ পিছত দক্ষিণ পাট সত্ৰ, আৰু বৰদোৱা থান। এইবোৰ এইকেইটা থান বহুত বেছি বিখ্যাত বুলি মই জানো। এনে উম, হেৰি বৰ্তমান সময়ত সত্ৰ সংস্কৃতিৰ গুৰুত্ব আছেনে নাই তোৰ মাতে?
উম, আছে দেই নথকা বুলি মই নকওঁ। ক'ব গ'লে সত্ৰ সংস্কৃতি আজিও মানে অসমৰ ইতিহাস বুলিয়ে কোৱা হয়। আৰু ক'ব গ'লে সংস্কৃতিক পৰিচয় জিয়াই ৰাখিছে বুলিও ক'ব পাৰি, জীয়াই ৰাখিছে সংস্কৃতিক। এতিয়া মই তোক এটা সুধো। আমি সত্ৰ সংস্কৃতি সংৰক্ষণৰ বাবে কি কৰিব পাৰোঁ?
আহ সত্ৰসমূহ আমি চা ভ-ভ্ৰমণ কৰিব লাগে তেতিয়া আমি তাৰ আৰু তাত কি কি কেনে ধৰণৰ কি কি আছে সেইবোৰ জানিম আৰু ইয়াৰ অনুষ্ঠানত অ', যোনবোৰ অনুষ্ঠান পাতে তাত আমি অংশগ্ৰহন আৰু জোন বোৰ আমাৰ নতুন প্ৰজন্ম আছে তেনেকে সেই ঐতিহ্যয়ৰ বিষয়ে জান মানে তেওঁলোকক জনাব লাগে যাতে মানে পিছই মানে এইবোৰ সাংস্কৃতি মানে হৈ থাকে তেওঁলোকৰ দ্বাৰা মানে তেওঁলোকে সহায় কৰে যাতে। আৰু ক'ব গ'লে আমিও এইবোৰ সংৰক্ষণ কৰিব কৰাত আমি কৰিব লাগে। কাৰণ, আমি যদি আমাৰ পৰাইতো পিছৰ আমাৰ উম, পিছৰ নতুন প্ৰজন্ম গোৰে শিকিব। মই ভাবো যে, আমিও এইবোৰ কৰিব লাগে লাহে লাহে। ত' আৰু ক'ব গ'লে সত্ৰ সংস্কৃতিত অকল মানে অ', ক'ব গ'লে সত্ৰ সংস্কৃতি অকল কেৱল ধৰ্মীয় ঐতিহ্য নহয়, মানে ই অসমৰ আত্মা আৰু গৌৰৱৰ প্ৰতীক বুলিও আমি সকলোৱে জানো। বাৰু তই কচোন তই এনেই আহ হেৰি সত্ৰ সত্ৰলে গৈছ নে কৰ'বাত?
মই সত্ৰলে তোৰ আমাৰ গাঁৱত আছে আৰু গাঁৱত। তালেই গৈছো কেইটামান যেতিয়া গাঁৱলৈ যোৱা হয়। তেতিয়া গৈছো নোযোৱাও নহয়। তাত তোৰ নিত্য সংস্কৃতি নামৰ নাম ধৰা-ধৰি তাৰ পিছত সমাজৰ যিবোৰ সামাজিক যিবোৰ তোৰ ডিচিশনবোৰ লয় তাতেই লোৱা হয়। আৰু এনেকুৱা নহয়, কি তোৰ সত্ৰতো অকল নাম ধৰাৰ কাৰণে, হয় বা এনেকুৱা। সেইটোও সেইবোৰো কৰে আৰু সামাজিক ভাৱে কাম বোৰো কৰে। তাত ডাঙৰ ডাঙৰ ডিচিশন বোৰ লোৱা হয়, বাকী তই গৈ পাইছ নে পোৱা নাই?
মই সেনেকে যোৱা নাই, মই যাম যামকে ভাবিয়ে আছিলো মানে। যোৱাই হোৱা নাই কিন্তু এনে চা মাজুলীৰ মাজুলীৰ সত্ৰসমূহৰ কথা কব গ'লে ধৰ তাত মানে বস্তুবোৰ ইমান ধুনীয়াকে অহ সংৰক্ষণ কৰি থৈছে। সেইবোৰ চাই বহুত মানে বেছি ভাল লাগে, আৰু ক'ব গ'লে সকলোবোৰ মানে অসমীয়াৰ যোনবোৰ ৰীতি ৰীতি-নীতিবোৰ সকলোবোৰ বহুত সুন্দৰ ভাৱে তাত সংৰক্ষণ কৰি থৈছে তেওঁলোকে, আৰু আৰু তাতে তই চা মাজুলী গ'লে তই মুগা শিল্প বোৰ দেখিবলৈ পাবিয়েই। বাকী এনে, বোলো বাকী তই ঘৰত কেইদিন আছ?
মই ঘৰত আছো আৰু এই মাহতটো, গোটেই মাহতটো বন্ধ যিহেতুকে, যেতিয়া খোলা দিয়ে তেতিয়া যাম আৰু ঘূৰি বাকী তই?
ময়ো আছো বাৰু এনে, ময়ো খুলিলে যাম আৰু। বাকী এনে অ', ফুৰিবলে যোৱা নাই?
নাই অ', ক'তো যাবই পাৰা যাব পাৰা নাই তোকচোন ক'লো আৰু হে তই এটা বস্তুৱে এটা লক্ষ কৰিছ নে? কি আগতকৈ আমাৰ যিটো বতক ৱেডাৰটো এইটো অলপ বেছিকে মানে বহুত বেছি সলনি হ'ল।
তাকেতো। মানে ইমানেই সলনি হৈছে মানে ইমানে গৰম বাঢ়িছে মানে বাপ্ৰে ক'বই নোৱাৰি।
উম।
ৱেগ গুৰ'দ। অ', ৰ'দডাল দেখি মানে ক'তো যাবলে মনে নোযোৱা হৈ যায়গে।
এতিয়া ধৰি লোৱা আমি যেতিয়া সৰু আছিলো, এইখিনি সময়ত তোৰটো বৰষুণে দি থাকে বেছিকে। কিন্তু আজিকালি বৰষুণ-চৰষুণ নাই খালি ৰ'দডাল দিব। আৰু ইমান গৰম। সেইফালে গৰম নে?
উম, বহুতে গৰম আজি ঠাণ্ডা পৰিছে বৰষুণ দিয়া কাৰন সেইটোৱে কৰা বাকী তাকে বহু তোৰ লগত কথা পাতি ভাল লাগিল দে। বেলেগ এদিন কথা পাতিম তোৰ লগত। অহ, ঠিক আছে। অ', অ'।